শুনিছা?
শুনিছোঁ। লাইনত আছা?
অ', আছোঁ আছোঁ কি ভাত কি কৰি আছা তুমি?
মই এই মাত্ৰ ভাত খাই উঠিলোঁ।
অ', আজি পিছে কিহেৰে ভাত খালা?
আজি তোমাৰ উম, মচুৰ দালি, ঢেকীয়া শাক। কঠাল গুটি এইয়া দি পেলাই আহ, বনাইছিলোঁ। তাৰপিছত তোমাৰ এইটো! মাছ সৰু, সৰু মাছ যে। ভেদাইলতা তাৰ পাছত তোমাৰ নৰসিংহ দি বনাইছে। তাৰ পাছত তোমাৰ ভেদাইলতা পাতৰ বৰা সেইয়া দি খালো।
পিছে ধুনীয়া আজি খোৱা খানা।
উম, তুমি কি দি খালা?
শুনি আছা নে?
শুনি আছো, শুনি আছো কোৱা তুমি কি দি খালা তুমি? বা কি বনালা? তুমি কি খালা বা কি বনালা?
মই পিছে আজি দালি, আলু ভাজি আৰু দালি বটা তেনে কৈ খালো ৰবা।
অ।
অ পিছে তুমি কোনখন তাৰমানে কোনখন আঞ্জা তুমি সকলোতকৈ বেছি ভাল পোৱা বুলি ক'বলৈ গ'লে কোন বিধ ভাল পোৱা তুমি কোৱাচোন?
মইতো ভাল পাওঁ আমাৰ থলুৱা খাদ্যয়েই ভাল পাওঁ। যেনেকে তোমাৰ মাছৰ আঞ্জা ভাল পাওঁ, মাছৰ টেঙা।
মইতো মাছৰ টেঙা ভাল পাওঁ।
শুনি আছা?
অ শুনি আছো। তুমি শুনিছা? শুনা নাই নেকি তুমি? শুনিছা? শুনিছানে?
মই তোমাৰ মাতটো শুনা নাই ৰ'বা।
হা? মই তোমাৰ মাতটো শুনি আছো। তুমি শুনি আছা নাই মোৰ মাতটো?
পিছে তুমিতো-তুমিতো জানাই ন আচলতে আমাৰ খানা-পিনা বুলি ক'বলৈ গৈছে, ঢেৰ বস্তু আছে যে কোনবিধ প্ৰিয় বুলি আচলতে এবিধৰ নাম ক'ব নোৱাৰি। নে কি কোৱা?
উম, উম। সেইটোতো হয়ে। সেইটোতো হয়য়ে।
আৰু কেনেকুৱা হয় আমিতো জানোৱেই ন, আগতে ধৰি লোৱা ছ চাবাছোঁ আমাৰ ঘৰত শাক-পাচলি নাথাকিলে আমি বাৰীত গৈ কচু হওক, ঢেঁকীয়া হওক, লা-লাই লাওৰ আগ হওক, সেইবোৰ আনি আগতে খাইছিলোঁ। কিমান সোৱাদ, কলপচলাক কলদিল, সেইবোৰ বহুত সোৱা আছিল। আজ-আজিকালি অৱশ্যে তেনেকুৱা একো খোৱা নাযায় আজিকালি ল'ৰা ছোৱালীো তেনেকুৱা খাদ্য আচলতে নাজানেই। তেওঁলোকে মাছ-মাংস হওক, ফাষ্টফুড হওক, সেইবোৰহে চিনি পায় তেনেকুৱা ধৰণৰ। না কি কোৱা তুমি?
সেইটোতো বাৰু ঠিকেই কৈছা। ঠিকেই কৈছা তুমি কিন্তু, এইটো বস্তু তোমাৰ অ এইটো বস্তু তোমাৰ ডিপেড কৰে মানে ল'ৰা ছোৱালী মা দেউতাৰ ওপৰত কৰে, কাৰণ আজিকালিতো ল'ৰা ছোৱালী খাব নিবিচাৰে ন, আজিকি ল'ৰা ছোৱালী তোমাৰ চব ফাছফুড-ফাছফুড-ফাছফুড লাগে। সেইটো তোমাৰ মা দেউতাই মানে সৰুৰ পৰাই এইটো বস্তু কৰাব লাগে।
হয় হয় আচলতে সেইটো অভিভাৱকৰৰে ভুল। হয়-হয়-হয়। সেইটো আচলতে অভিভাৱকৰে ভুল বুলি মইও ভাবো, আৰু কেনেকুৱা হয় চাবাচোন তুমি আজি ধৰি লোৱা আমি ফুৰিবলৈ ওলাই গ'লো, আমি এখন ভাল ৰেষ্টুৰেন্ট এখনত সোমালো। তাত ল'ৰাটোৱে ধৰি লোৱা ফ্ৰেঞ্চ ফ্ৰাইজ হওক, ম'ম' হওক বা ফ্ৰাইড ৰাইচ হওক, বিৰিয়ানী পোলা এইবোৰ অৰ্ডাৰ দিবগে, তেওঁলোকে থলুৱা শাক খাবলৈ নোখোজেই তেনেকুৱা দেখিছো কিন্তু, আমাৰ নিজৰ মাজতে তেনেকুৱান হৈ গৈছে আজিকালি। নে কি কোৱা?
হম হম হম সেইটো হয়।
হয়। আৰু কিন্তু এটা কথা আগৰ দিনৰ শাক পাচলিবোৰ কিন্তু ভেজাল নাছিল। তাত ঔষধ কোনো ঔষধ দিয়া নাছিল। আজিকালি চাবাচোন তুমি কম দিনতে মানুহ বিলাক অসুস্থ অসুস্থ হবলৈ ধৰিছোঁ। সেইবোৰ কিন্তু শাক পাচলিৰ পৰাও কিছু নানা ৰোগে দেখা দিয়াৰ দৰে হৈছে, নে কি কোৱা?
উম হম কাৰণ তোমাৰ আজিকালিটো সকলো বস্তুতে কীটনাশক দ্ৰব্য দিয়ে ন
ন সেই টো কাৰণে তোমাৰ মানুহৰ বেমাৰ গোটেই বেছি হোৱাৰ হৈছে। হয় পিছে, তুমি শাকৰ ভিতৰত কোনখন শাক খাই ভাল পোৱা বাৰু।
মই তোমাৰ আহ হেৰি উম। ঢেকীয়া শাক আৰু সুতৰীয়া শাক।
হয়, হয়, পি পিছেত তুমি ঢেকীয়া শাক কণী ভাজি খাই পাইছানে?
উম, পুৰা একদম।
বহুত সোৱাদ লাগে কিন্তুতি আমি তেনেকৈ খাওঁ আ ঢেকীয়া খালে এনে ভাজি নাখাওঁ বাৰু। কণী এটা ভাজি ভাঙি ঠিক তেনেকৈয়ে খাওঁ, আচলতে। খুব ধুনীয়া লাগে তেনেকুৱা আৰু কেনেকুৱা হয় জানা। পালেং শাকৰ লগত তুমি মাছ বনাই খাবাচোন ইমান ধুনীয়া লাগে, আচলতে আমি বনাব জানিলে সকলো পাচলি কিবা নহয় কিবা এবিধ ভালকৈ মনৰ। আনন্দত বনাব খুজিলে, সকলো বস্তু আচলতে ধুনীয়াই লাগে নে কি কোৱা।
তোমাৰ কেঁচা পালেং শাকৰ যে তুমি কেঁচা চাটনিটো খাই পাইছা?
হা কি ক'লা।
পালেং শাক।
হয়, হয়, পালেং শাক। লাই শাক এইবোৰ আমি আচলতে খাওঁ। তাত এটা আলু পিটিকি দিওঁ তাত কেটামান কেঁচা বুট দি দিওঁ তেনেকুৱা। আচলতে আমি পাই খাওঁ বুলি ক'ব পাৰি, ইমান ষ্টেটি ন হয়।
পালেং খাকটো একচুৱেলি মই তেলত দি বনোৱাতকে যে মই কেঁচাটো হে ভাল অ' সেইটোয়ে মানে আলু দি দিলা বা আলু নিদিয়াকে ধৰা পিয়াজ কেঁচা বুট দি পেলাই। বা বিলাহী এটা দি দিলেওঁ বহুত ভাল লাগে ভাতৰ লগত খাই।
হয় জানা সেই শাক তাৰানে তুমি থৈ দিলে ভাল নালাগে ধৰি লোৱা ছিঙি আনি কি খোৱা শাকটো ইমান ধুনীয়া সোৱাদ ন।
উম, হম, হম, সেইটোতো তোমাৰ মানে কি লগত। তুমি বাৰীৰ পৰা আনি লগতে তোমাৰ
হয়, হয়, আৰু পিছে। তুমি পিঠা পনা কি ভাল পোৱা কোৱাচোন তুমি।
পিঠা মই নাৰিকল পিঠা ভাল পাওঁ। কিন্তু, মই নাৰিকল পিঠা বনাব নাজানো।
অ' ঠিক আছে, পিছে কেনেকুৱা হয় আজি আগতে চাবাচোন। আমাৰ বিহুত মাহঁতে পিঠা লাৰু কিমান দিন আগৰ পৰাই যেন যোৰ যাৰ চলি থাকে। আজিকালি এনেকুৱাও কিছুমান দেখা গৈছে যেন আজিকালি বজাৰত কিনিবলৈ পাওঁ সেই। সেই কাৰণে যেন ঘৰত বনোৱা নহয়। তেনেকুৱাও দেখিছো। আচলতে কিন্তু চাবা তুমি ঘৰত বনোৱা। টো দৰে সোৱাদ কিন্তু আমি দোকানৰ সেই পিঠাবোৰত নাপাওঁ নেক কি।
উম, সেইটো হয় ঘৰ সোৱাদটো। উম, ঘৰত তোমাৰ সোৱাদো হয় প্লাছ তোমাৰ সেইটো। হাইজিনো থাকে ন ঘৰৰ বস্তুবোৰ বহুত
কিন্তু বহুত ডাঙৰ মানে মোৰ কাৰণে দোষৰ কথা।
হয়, হয়। আৰু টৰচলি কেনেকুৱা হয়ন আগতে চাবা চো মাহঁতে পিঠাল আৰু বিহুৰ দিনতে হওঁক বা এনেই হওঁক। পিঠা বনালে আমি মনে মনে নি খাওঁ আগতে আমি তেনেকুৱা আছিলো বা মাহঁতে এনে মিচ গালি দিয়ে, আজিকালি কিন্তু ল'ৰাবিলাক ল'ৰা ছোৱালী বিলাকত তেনেকুৱা উৎসাহ দেখিবলৈ নাপাওঁ। তেওঁলোকৰ যেন মনোযোগ। মনোযোগে নাই পিঠা ভিত্তি তেনেকুৱা হৈছে। তেওঁলোকে যেন ফাষ্ট ফুডৰ প্ৰতিহে যেন মনোযোগ হয়নে।
উম, হম আৰু এ পিঠা উ ভাল পাওঁ পানী পিঠাটো।
হয়, হয় খাইছোঁ। মই পিছে ঘৰত বনাই পোৱা নাই দেই, দোকানতহে খাই পাইছো দুদিন। সেই পিঠাটো নিশ্চয় ঘৰত হয়।
অ'। মানে সেই এইটো, এইটো বনাব জানো অ', এইটো খাই মই বিৰাট ভাল পাওঁ। অ'।
হয়, বিৰাট টেষ্টিও দিয়া।
উম, বিৰাট টেষ্টি।
অ', পিছত তুমি নাৰিকলৰ লাৰু বনাবা জানানে নাই? অ'। হয়, ভাল পোৱা নে তুমি হয়, কোৱা?
অ', ভাল পাওঁ লাৰুও ভাল পাওঁ তুমি? তুমি কি খাই ভাল পোৱা? লাইনত আছা? শুনি আছানে?
অ', শুনিছোঁ কোৱা?
কৈছো যে তুমি তোমাৰ বোলো প্ৰিয় খাদ্য কি?
আচলতে প্ৰিয় খাদ্য বুলি ক'ব গলেটো বহুত আছে, কিন্তু তাৰে মাজত ধৰি লোৱা। মাহৰ দাইল হওঁক। বা তাত কঠাল গুটি দিয়া বা কল পচলা, কলডিল। ভাজিত যেনেকুৱাবোৰ আচলতে আমাৰ দেহৰ কাৰণেও অ', আমাৰ দেহৰ কাৰণেও তাৰমানে কেনেকুৱা হয়, ক্ষতি নকৰে কোনো দেহত।
বহুত উপকাৰী তোমাৰ কলপচলা, কলপচলাটো যে সাৰ দি। তাতে কঁঠালগুটি দি বনালে ইমান টেষ্ট লাগে জানে খাইছা নে?
অ', খাইছোঁ, খাইছোঁ আৰু, আৰু চাবাচোন আজিকাল আজিকালি কেনেকুৱা হৈছে, আগতে আমি ক-কলডিল কেনেকুৱা হয় দালিৰেও বনাই খাওঁ বা ভাজি খাওঁ। আজিকালি কিন্তু এনেকুৱা কিছ-কেতিয়াবা মাংসৰেও বনাই খাওঁ।
উম, মাংসদিও বহুত টেষ্টি লাগে কলডিল।
হয়, আৰু সেইও খাব পাৰে সেই যি কলডিলৰ ভিতৰত যি থাকে ঠাৰি বিলাকৰ দৰে যি। বেচন দি ভাজি খাওঁ, সেইবোৰৰো সোৱাদ কিন্তু বেলেগ এটা দিয়া। বিৰাট টেষ্টি লাগে এইটো খাই, মই ফ্ৰেঞ্চ-ফ্ৰাইজকে এই হয়, হয়, হয় কিন্তু এনেকুৱা হৈছে যেন আমিবোৰো যেন এলেহুৱা হৈ পৰিছো তেনেকুৱা হৈছে, আচলতে তুমি চাবা আগতে আমি ঢেঁকীত পিঠাগুৰি খুন্দিছিলো। আজিকালি মিক্সি উলাইছে, মানুহে মিক্সিত খুন্দে বা ঘৰত নবনালেও হয় কিনি আনিব। পাৰোঁ, তাৰ ফলত আমি এলেহুৱা হৈ পৰিছো হয় নে নহয়?
উম, হয়, কিন্তু তোমাৰ আগৰ আহ, কোৱা? কৈছো যে আগতে তোমাৰ মছলাবোৰ অ', পতাত পিচিছিলে ন আজিকালোটো মিক্স। পিছে মটাৰ-পটাৰ যিটো পিছা সেইটো তাৰ টেষ্টটো বেলেগ হয় আৰু মিক্সিৰ টেষ্ট। বেলেগ হয়, তোমাৰ চাটনি বোৰ চাবাচোন মিক্স, পটাত পিছাটো বেছি টেষ্টি হয়।
হয়, হয় আৰু আগতে কেনেকুৱা আছে। আমাৰ মাহঁতে বেলেগ মছলা নিদিছিলে ধৰক জিৰা, জালুক। পটাত পিচিছিল বা শুকান জ্বলা পিচি পেলাই থৈ দিছিল, আজিকালি তুমি চাবা ৰেড চিলি ওলাইছে। কাশ্মীৰী উলাইছে, সেইবিলাক আচলতে সেইবোৰ পেটবোৰ বেয়াহে কৰে আচলতে, কিন্তু আমি তথাপিও কিন্তু আমি খাবলৈ এৰা নাই, খাইয়ে আছো তেনেকুৱা হৈছে।
উম,
অ', পিছে তোমাৰ লগত আজি কথা পাতি বহুতখিনিয়ে শিকিলোঁ।
ময়ো শিকিলোঁ তোমাৰ পৰা বহুত
অ' পিছে ভাল লাগিল ত' আৰু পিছত কল কৰিম তোমাৰ লগত। তে ধন্যবাদ আজিলৈ এৰিছোঁ। অঁ ঠিক আছে।
দিয়া।
মোৰ নেটৱৰ্ক টো